হেল্ল'!
শুনিছানে?
অ শুনিছো শুনিছো
অ' কি খবৰ তোমাৰ? ভালে আছা?
উম ভালেই ভালেই,? তোমাৰ ভাল
উম ভালেই ন!
আহ কি কৰি আছা? এয়া আজৰি হৈ অলপ বহিছো।
হয় বৰষুণ দি আছে যে তুম খিৰিকীতে খিৰিকী কাষতে বহি পেলাই বৰষুণ চাই আছো।
অ বৰষুণ এনেকুৱা বতৰত মানে বৰষুণ দিলে ভাল লাগে ন।
উম বহুত ভাল লাগে
উম
ই ডিজিডাল গৰম পৰিছে কেইদিন। দে গৰমৰ পিছত তাৰপিছতে এনেকে বৰষুণ যাক দিছে ডাঙৰকে ইমান ভাল লাগিছে।
উম উম বহুত দিনৰ পিছত বৰষুণ দিলে আকৌ মাটিৰ পৰা বৰ ধুনীয়া গোন্ধ এটা ওলাই নহয় সেই গোন্ধটোও ভাল লাগে।
হয় সেই গোন্ধটো বৰ ভাল লাগে।
উম আৰু চাহ তাহ খোৱা হ'ল!
চাহ ত মানে তাকে ভাবিছোঁ এই বতৰটো চাই পেলাই ভাবিছোঁ চাহ আৰু পকৰীকে বনাওগৈ নেকি,
উম উম উম বৰষুণৰ বতৰত চাহ, পকৰি খোৱা মজা আছে কিন্তু। চাহৰ লগত পকৰি খাবলৈ। ভাল লাগে অ
উম একদম বহুত ভাল লাগে বাকী। কি তোমালোকৰ এনে বৰষুণ দিছেনে?
উম ইয়াতো অলপ পৰি আছে বৰষুন নহয় ডাঙৰ কৰে।
উম আৰু এনেকুৱা বতৰতেও শুবলৈও ভাল লাগে ন ৰাতি। উ বৰষুণ জাক দি থাকিলে
বৰষুণ দিলে ৰাতি বৰ মানে শুই বৰ ভাল লাগে খোৱাৰ মজা আছে বৰষুণৰ বতৰত
কি? আগতে যে আমি সৰুতে এ এনেকে বৰষুণ দি থাকিলে এনেকে এ কাগজৰ নাও বনাই পেলাই পানীত উঠুৱাইছিলো। ভাল লাগিছিলে
অ অ আমিও খেলিছিলোঁ সৰুতে তেনেকে কাগজৰ নাও বনাই পানীত আকৌ আমি মানে বৰষুণ মই আকৌ বৰষুণৰ বতৰত সৰু এ মানে ঘাঁহনি বিলাকত পানী জমা হয় যে তাত খোজকাঢ়ি ফুৰিবলৈ ভাল পাওঁ পানী খেলি খেলি ফিল্ডত
অঁঃ ভাল লাগে হয়
ছাতিটো লৈ যাওঁ যদিও তিতাই হয় তিতিও ভাল লাগে কিন্তু গৰমৰ বতৰত বৰষুণত
অ তিতি ভাল লাগে বাৰু লাগিলে পিছত জ্বৰে হওক যিয়ে হওক সেইখিনি সময়ত ভাল লাগে
ভাল লাগে বৰষুণৰ মানে মই এই বৰষুণৰ এই ফিল্ড বিলাকত যে পানীত জমা হৈ যে সেই পানী খুচকি থাকিবলৈ খুব ভাল পাওঁ সৰুতে এতিয়াও ভাল লাগে বাৰু এতিয়াতো আৰু খচকি থকা নহয় তথাপিও এতিয়া মানে বহি বহি বৰষুণ চাই থাকো আৰু বাৰান্দাত বহি তেনেকেইে ভাল লাগে লগতে গৰম গৰম পকৰী চাহ লৈ ল'ব লাগে আৰু
উম একদম ভাল লাগে মই আকৌ এই তেনেকে খালী ভৰিৰে থাকা অভ্যাস নাই যে এই মই তেনেকে খচি পোৱা নাই বাৰু তেনেকে ফিল্ডত তেনেকে পানী জমা থাকে বৰষুণৰ বতৰ
অঁ অঁ হেল্ল'
অঁঃ হেল্ল' তোমাৰ ফোন বাজিছিলে নেকি?
অ এই কোনোবাই ফোন কৰিছিলে মই কাটি দিছোঁ, পিছত কথা পাতিম আৰু।
অঁ অঁ।
ফোন এটা আহিছিলে, তাৰ মানে বেলেগ ফোন এটা। উম। তোমাৰ লগত পাতি লওঁ, তাৰ পিছত পাতিম।
অঁ, ঠিক আছে বাৰু উম হুম। আৰু এই বৰষুণৰ দিনত এই এ - একদম কি বুলি কয় যে, উম একদম লাহে ধীৰে যিবিলাক গান বিলাক থাকে, সেইবিলাক শুনিও ভাল লাগে।
অ অ বৰষুণৰ বতৰত, গান, '-গান এটা লগাই ল'ব লাগে মানে। ধ হি মানে মৃদু সংগীত বুলি যিটো কয় আৰু-
অ', - হয়- হয় শব্দটোৱে, মই মনলৈ অহা নাছিল।
মানে গান লগাই বৰষুণ চাই চাই লগত গৰম গৰম খোৱা বস্তু-
উম ভাল লাগে তেনেকে
উম', -উ', তাকে
তোমাৰ এই বৰষুণৰ দিনত কি খাবলৈ মন যায় বেছিকে?
মই পকৰি খাই ভাল পাওঁ আৰু মই এইবিলাক এই গোমধান যে হেৰি গোমধান পুৰি খাই ভাল পাওঁ।
অ', বৰষুণ চাইছো। অ
অ বৰ গোমধান পুৰি খাই ভাল পাওঁ নহ'লে তেনেকুৱা ধৰণৰ গৰম মানে বস্তুবিলাক খায়েই ভাল পাওঁ। উ', এইট, - আৰু নহ'লে উ মানে হেৰি কি বুলি কয় এই চাট জাতীয় বস্তু- আৰু পাপৰ- চাপৰ, মুৰি- চুৰি তেনেকে ঝালমুৰি বনাই লৈ,
অ ঝালমুৰি ঘৰতে বনোৱা ন। কোন ন?
আহ আহ ঘৰতে বনাও।
কেনেকে বনোৱা নো ', সেইটো কি ইমান উম
অ মানে হে হেৰি কৰোঁ মই বিভিন্ন ধৰণে বনাব পাৰি মই, মই বনোৱাটো হৈছে হেৰি কৰোঁ মই মানে বাদাম কেইটামান ভাজি লওঁ, তাৰপিছত নৰসিংহ পাত অলপ ভাজি লওঁ, তাৰপিছত আলু বইল কৰি লওঁ। লৈ তাৰপিছতে পিয়াজ কাটি লওঁ, মই মানে কেঁচা পিয়াজ খাই ভাল নেপাওঁ মানে, সেইকাৰণে অকণমান তেলতে গোটেইবোৰ বস্তু ভাজি জলকীয়া চলকীয়া দি পিয়াঁজটো মানে অকণ ভাজি লৈ তাতে মুড়ি খিনি মিলাই দিওঁ। আলুটো মানে মিহি মিহি- কাটি লওঁ যে সেয়াও মিলাই দিওঁ। বাদাম মিলাওঁ, পাপৰো ভাজি লওঁ, তাৰপিছতে অকমান আদাও ৰুকি দিওঁ তেনেকে চব মিলাই অকমান তেল দি, কিছুমানে কেঁচাকে দিয়ে মই মানে কেঁচা পিয়াজটো খাব নোৱাৰো যে সেইকাৰণে চব বস্তু ভাজি লৈ- তাৰপিছতে অলপ ভুজীয়া চুজিয়া থাকিলে- ঘৰত সেৱাও মিলাই দিওঁ।
মানে মুৰিটো কি অ', - হেৰি কি -হেৰি নক- তিয়াই নোলোৱা নেকি?
উ তিয়াইও লওঁ, কেতিয়াবা তিয়াই লওঁ, কেতিয়াবা নিতিওৱাকে দিওঁ। তিয়াই ল'লেও বেলেগ এটা টেষ্ট। আহে আৰু এনে শুকানে দিলেও- তেলৰো ভাল লাগে খাই মানে ধুই লওঁ আৰু।
মই এই ধুই লোৱাটোৱে বেছি ভাল পাওঁ। কিন্তু কেতিয়াবা এনে শুকানকেও খাওঁ বাৰু।
অ, ' মই, এনে ঘৰত বনাই চোৱা নাই এই বাহিৰত কেতিয়াবা গলে খাইছো। তেতিয়া আকৌ এনেকে এ', সেই ধুই লোৱাটোৱে থাকে, এনেকে শুকানটো মই খোৱা নাই।
অহ', - অ', শুকানটোও থাকে, মানে এই চানাউলাবিলাকে মানে মিক্স কৰি দিয়ে চানাৰ লগত। মিছল-বুট যে বিক্ৰী কৰে বেপাৰী বিলাকে সেইবিলাক অৱশ্যে মই বাহিৰা বস্তু বিলাক নাখাওৱে বাৰু এ', ইমাননো মানে বেছিভাগ বস্তু নিজে বনায়ে, - খোৱা হয় বাহিৰাত, এই -বিলাক ইমান খোৱা নহয় কেতিয়াবা খাওঁ। একেবাৰে নোখোৱাও নহয় বাৰু,
উম', মোৰ আকৌ এনেকুৱা বতৰত এই গৰম- গৰম মেগী খাই ভাল লাগে।
অহ', -অ', মেগী খাই ভাল লাগে, আও মই মেগী নাখাওঁ মানে আগতে, - খাইছিলোঁ এতিয়া মেগী ইমান স্বাস্থ্যৰ কাৰণে ভাল নহয় বুলি যেতিয়াৰ পৰা গম পালোঁ, তেতিয়াৰ পৰা মেগী খোৱাটো কমাই দলোঁ।
এনেকে বৰষুণ দি থাকিলে বৰষুণ চাই চাই খাই বেছি ভাল লাগে আৰু
আকৌ ম'ম' খায়ো ভাল লাগে বাৰু
অ ম'ম' খাই ভাল লাগে দে
উম! উ! উ!
গৰম গৰম চুপটো হয় কি ভাল লাগে।
নহলে মানে কি সন্ধিয়া সময়ত। মানে, গৰমৰ বতৰত। যেতিয়া, বৰষুণ এযাক আহে তেতি এতিয়া মানে, বতৰ গৰমটোও কমি যায় আৰু তেনেকুৱা ধৰণৰ, বস্তুবিলাক খায়, মানে ভাল, বেছি ভাল লাগে আৰু সন্ধিয়া সময়ত অলপ ভোকো লাগে ন'। কিবা এটা খাবও মন যায়। চাহৰ লগত।
উম তেনেকুৱা সময়তে ভাল লাগে উ। কিন্তু এইয়া বৰষুণ দিলে এটাই দি দিগদাৰ হয় আৰু এই ওলাই মেলি গ'লেই অকমান নিজকে লেতেৰা লেতেৰা লাগ সেয়ে আৰু
অ বোকা হয় অ বোকা হয়। সেইটো কাৰণে অকমান লাগে বাৰু দিগদাৰী এনে ক'তো যাব লগা নহলে ঘৰত থাকি ভাল লাগে কিন্তু ওলাই যাব লগীয়া হলে আকৌ দিগদাৰী হয়।
ওলাই যাবলৈহে মন নাযায় অ এই বৰষুণ বতৰত। বতৰটো এনে খুব ভাল লাগে। লাগে কিন্তু ওলাই যাবলৈ অলপ টান লাগে আৰু
অঁ সেইটো হয় বাৰু এনেই মানে দিনত ৰ'দ দিলে ৰাতি বৰষুণ দিলে ভাল লাগে আৰু তেতিয়া শুই ভাল লাগে দিনত কাম থাকে কামৰ সময়ত বৰষুণ হলেও আৰু কাপোৰ কানি বেছি বৰষুণি থাকিলেও আমনি লাগে কাপোৰ কানি নুশুকাই যে কেতিয়াবা যে বহুত দিন এসপ্তাহমান বৰষুণ দিয়ে থাকে তেতিয়া আমনি লাগে
এই তেনেকে দিলে আমনি লাগি যাই কাপোৰে নুশুকাই আকৌ কাপ কাপুৰ নুশুকালেও সেই আৰু শুকালেও কিবা সেমেকি থকা নিচিনা থাকে আৰু কেতিয়াবা গোন্ধও আহে ভাল নালাগে তেনেকে
উম উম সেইটো হয় আচলতে ৰ'দ বৰষুণ দুয়টাই লাগে আৰু মানুহক কাৰণ বৰষুণতো লাগিবই ন তেতিয়াহে খে খেতি -বাতি হ'ব বা গছ -গছনিবিলাক ভাল হ'ব আৰু ৰ'দো লাগে
কমে তেতিয়া
অঁ অ' চাফা হয় পৰিৱেশটো গছ গছনি বিলাকো চফা চাফা হৈ যায় ধূলি তৰপ আঁতৰি যায় সে আৰু ফুল বিলাক বেছি সজীৱ হৈ উঠে তেতিয়া বৰষুণ
অঁ অঁ হয় দিয়া ভাল লাগে তেনেকুৱা হ'লে
উম উম উম
বাৰু আজিৰ দৰে বৰষুণৰ বিষয়ে কথা পাতি ভাল লাগিল
অঁ অঁ ঠিকে আছে মোৰো ভাল লাগিল
ঠিক আছে আকৌ কথা পাতিম ভালে থাকিবা
ঠি ঠিক আছে বাৰু মোৰো এই বেলেগ এটা ফোন আহিছিলে ফোনটো কৰি লওঁ মই
অঁ ঠিক আছে হ'ব দিয়ক